হেল্ল'
অ শুনিছা শুনিছা বোলো।
এ তেতিয়া ফোনবোৰ পটা গ'লগে- আছো আৰু এনে তুমি কি কৰিছা।
ময়ো এনেই
অ বাকী এনে চবৰে ভালে ন
তোমালোকৰ
অ ভালেই আৰু গৰমত যি-
অ তাকাই কি বনাইছে নিৰামিষ বনাইছে বাৰু কি বনাইছে-
আ আমা বনাইছে দালি বনাইছিলে তাছত- ত তত এই কি এইটো কি বুলি কয় কলৰে কিবা এন অ কলদিল বনাইছে। তাৰ পিছত আৰু হা অ খাওঁ যেনিবা অকমান চকমান খাওঁ -
উম উম মোক খোৱাতটো ভাল কিন্তু মই ভাল নাপাওঁ একেবাৰে ভাল নাপাওঁ মই বহুত বেয়া পাওঁ।
মানে সেইটো বেলেগ বেলেগকে বনাব পাৰে ন যোনটো ভাজি কৰে সেইটো মই বেয়া পাওঁ এইটো মানে অলপ অকণ আলু চালু দি-
কেনেকে বনোৱা এ মানে তোমালোকৰ আকৌ হেৰি ন একদম হে টকাই বনাই খোৱা হয় আৰু ডিচবিলাক বেলেগ বেলেগ থাকে বহুত বহুত হয়।
আমাৰ ক'বলৈ গ'লে মানে লাগিলে খাব লাগিলে একো নেখা লাগিলে একো নাথাককে কিন্তু মানে তেওঁ মানে তিনিখন তিনি তিনি খনটো কমেই হয় বা ওঃ চাৰিখন পাঁচ থাকিব মানে অকল যে দালি অ অ অ দালি বনালে কলদিল বনালে তাৰপিছত আকৌ উৰহি ভাজিলে তাৰ পিছত পটল ভাজিলে তাৰ পিছত আকৌ ইয় কি বুলি কয় ভাত কেৰেলা ভাজিলে দিলে ভাত কেৰেলা যেনিবা মই ভাল নাপাওঁ তে মানে চলে আৰু হা হা
চব ভাজি বোলো ঢেৰ বনাব লাগে আমাৰ এনেকে কিবা ভাজিলে কৰিলে মানে দুখন ভাজিয়ে হয় আৰু অ দুখন ভাজি ভাজি বনালে মানে হায়ষ্ট আৰু ইমান খোবা ভাজি নবনাই, উম! আৰু এনেকে যে এইকেইদিন যে অ এইকেইদিন যে খাচি বনাইছে।
অ নাই এইকেইদিন খাচীটো বনাইছে খাচী তাতে আমাৰ আইতা আকৌ নিৰামিষ মানুহ। মানে মাছ মানে মাছটো খাই। মাংটো নেখাই ন সেইটো কাৰণে মানে এয়া কিবোলি কয় আইতা আইতা কাৰণে আকৌ এক্সট্ৰাকে তৰকাৰী বনাব লাগে যে তৰকাৰী।
এনে মাংসতে বনালে এনেকে বেলেগ বেলেগ নবনোৱা।
মাংসটো বনালে মানে আমাৰ সেইখিনি চোৱা চিতা নকৰে আৰু মানে ভাতত চৰুটো আৰু মাংসতো যেনেকে সবে মানে একেলগে লাই পিটিকি ল'ব পাৰে ন সেইখিনি আমাৰ নহয় মানে বাচন চাচন চব চে হব টো মানে এ মাংস অ। বাচন চেঞ্জ হয় তেনে তেনেকুৱাই আৰু তাতে মানে যদি যদি ধৰিব লগা হয় মানে যদি ধৰে মানে মাংসটো যদি ধৰে দেন মানে আকৌ হাত চাত ভালকৈ ধুই পেলাইহে মানে আইতাহঁতক দিব পাৰে আৰু তেনেকুৱা টাইপত। এনে এনে বোলে। কিহৰ কাৰণে নেহা মানে এতিয়া আমাৰ আইতাহত মানে বহুত আগুৱাই গ'ল ন বয়স হৈছে তেতিয়া মানে সেইটো আগৰ পৰাই মানে এৰি দিলে। চ' সেইটো নেখাওতে নেখাওতে মানে এতিয়া নোৱাৰে আৰু এনেও মানে মাৰ বয়স হোৱাৰ লগতে জুই, মানে যিবিলাকৰ আশা মানে যিবিলাকৰ মানে মন যায় ন, সিহঁতে খাই আৰু যোন বিলাকৰ মন নাযায় মানে এৰি দিয়ে। এনেও এইটো টাইমত মানে এৰিয়ে দিয়ে আৰু তেনেকুৱা হয়।
হয় এই বিলাকে, উম! পিছত সেই টো নকয়।
হা!
প্ৰতিষ্ঠা দিৱস বোলো তুমি,
অ প্ৰতি প্ৰতিষ্ঠা দিৱসত মই নগলো মানে, ঘৰৰ অলপ কিবা প্ৰব্লেম অকন ওলালে। তাৰপিছত নগলো আৰু তাৰপিছত মোৰো খং উঠিলে। ৰাতিপুৱা টাইমত ৰাতিপুৱা ৰাতিপুৱা মানে মই উঠিছো। মান বজাত উঠিছো মই আকৌ তোমাকো মানে মেছেজ দিছো এ ন ফোন মানে আহিলে ফোন এটা কৰিবলে
উম! উম মোৰ খং উঠিছে বহুত মই বোলো আগদিনাখন বোলো শাৰী চাৰি বিচাৰি চব ৰেডি একে ৰাতি একেবাৰে তাই গ
গোটেইজনী পাগল হৈ গৈছো জানানে? মানে মই শাৰী চাৰী ব্লাউজ চিলাউজ চব চিলোৱা হ'ল মই মানে উম চাবা হা মানে মই ব্লাউজ চিলাউজ চিলাই একেবাৰে গহনা পাতি চব মানে ৰেড কৰি থৈছো। মৰ্ণিং উঠিম গা ধূম পিন্ধি ব্লাউজ আ আছিলে অলৰেডি মই খালি থেকাই লৈছো। থেকাই লৈছো মানে তাৰ পিছত ৰাতিপুৱা চাৰে পাঁচটা মান বজাত যাতে মোক গা পা ধুই ৰেদি মই তাৰপিছত গা পা ধুই পেলাই মানে গোঁসাই ঘৰত সোমালো ন তাৰ পিছত সোমোৱাৰ পিছতে মানে পূজা চুজা দিলো দিয়াৰ পিছত মই মানে মাক ক'লো যে মা মোক থেদিং কৰি দিয়াচোন তাৰপিছত মায়ে আকৌ কি কৰিলে মায়ে কৈছে অ অকন ৰয় পিনে সাতটা বাজি পাৰ হৈ গ'ল মানে সেইটো টাইমত মানে মায় কৈছে এইয়া মায়ে মানে এনেকে তিনি চাৰিখন তৰকাৰী বনাই আছে দেই চ এতিয়া তিনি চাৰিখন বনো কাৰণে মানে মোৰ ওচৰত আহিব পৰা নাই তেতিয়া মানে ইপিনে আইতাও কৈ আছে তৰকাৰী কিইখন বনাই দে তাত ভাট খাই যাব ভাত খাই যাব এনেকুৱা মানে জল্দা জল্দি হল এইপি মোৰ থ্ৰেডিঙো কৰি নিদিলে তাৰ পিছত মোৰ মানে এনেক
অ সেইটো হয় এই নকওঁ আও এতিয়া মোৰ মানে কিবাহে আমাৰে মই খংটো মানে এতিয়া কন্ট্ৰল কৰি আছো কথাটো শুনি পলেই মই ত‌ই থ্ৰে থ্ৰেডিংৰ কাৰণে মানে
সেইটোতো সেইটোয়ে তাৰপিছত মানে। সেইটোতো সেইটো এ তা পিছত আকৌ ইপিনেও আছিলে এইটো এইটো পিনে। তাৰপিছত মো মানে খং উঠি থাকিলে তাৰপিছত। মই কৰিলো কি সেইটোত কোনো বাধা নাই যেনিবা মই যাম চবতে যাবা বা এনেকোৱা ইমান এটা প্ৰব্লেম নাই, কিন্তু মই থ্ৰেডিং কৰি দিয়া নাই মো সেইখিনিলে মৰি আছো মোক সোনকালে যাব লাগে ন কিন্তু নাই মানে মোক মানে মোক ইমানটা গুৰুত্ব নিদিলে
উম উম উম মই গৈছো পিছত মেমে কৈছে আৰু কোনোবা আহিবনে আমাৰ ডিপাৰ্টমেন্টৰ পিছত মই বোলো এই যাব নেকি মেহনাজ বোলো পিছত মই বোলো আহিম বুলি কৈ এতিয়া নাহে সিহঁতে কৈছে অ আহিব দিয়া আহিব দিয়া এনেকে কৈছে তাৰপাছত মই বোলো না হে পিছত উ মেমে কৈছা ভাল লাগিছে চবকে এ জুৰি মেমে
অ তাৰপিছত তাৰপিছত মই মানে শাৰী চাৰী ওলাই লৈছো ন তাৰপিছত মায়ে মোক মানে কি নিগেটিভ কথা কিছুমান কৈ আছে মানে এনেকে অ তহ এই গৰম এই গৰম খনত ইমান ওজনৰ শাৰীখন পিন্ধি থাকিব পাৰিবিনে ঘৰত মানে হাপে নি স্পৰ্টিং পিন্ধি থাকো এতিয়া তাত গৈ পেলাই এনেকে থাকিব। তাৰপিছত এনেকে থাকিব পাৰিম মানে চব মানে নিগেটিভ কথা তাৰপিছত আমাৰ আইতাও মানে এনে তই কি তই মানে কি এইখন পিন্ধি ঠাই ইয়াৰ পৰা যাবি গৰমত মৰি যাবি এনেকে এনেকে তেনেকে মানে মোক বিৰাত খং উঠি থাকিলে তাৰপিছত খং উঠাৰ পিছত সেইদিনানো গৰমো দিছে হা। মানে এইকেইদিনতকে সেইকেইদিন মানে অকমান কম দিছিলে গৰমতটো কিন্তু মানে দিছে গৰম।
অ দিছে সেইদিনাখন বহুত গৰম মই মানে মই পিছত তাত ভাবিছো। যে আমাৰ টি চাৰ্ট দিছে নহয় মই বোলো টি চাৰ্ট লোৱা হ'লে ভাল আছিলে। আৰু এতিয়া টি চাৰ্ট টো লৈ লো কি কৰিম হয় এইটো চাৰি চাৰিশ লাগে টি চাৰ্ট টো আৰু এবাৰ তাতহে পিন্ধিব পাৰিম। আৰু নো কত পিন্ধি যাম একেবাৰে জুলজি ডিপাৰ্টমেটৰ একবাৰে ইষ্টামটো মাৰিলৈ কতনো পিন্ধিম। যাম মই সেইটো কাৰণে মানে নল‌ও বুলি ভাবিলো আৰু তোৰ কাপোৰ আছিলে। অ কাপোৰ চাপোৰ চব মানে ৰেডি আছিলে। সেইটো কাৰণে মানে মই সেইটো নললো পিছত তাত গৈ বহুত পস্তাইছো আৰু ইমান গৰম।
তাৰপিছত মোক মানে অ মোক মানে নেগেটিভ মই হ'ব থ্ৰেডিংটো। কাৰণেও মানে অকনমান ৰখি গলো হয় কিজানি মানে খং উঠিছে বাৰু অ হ'ব নৰ্মেল কে আছো মানে মা মানে। ভাতো বহাইছে এইপিনে তিনিখনমান তৰকাৰী বনাব লাগে এইপিনে মাছো বনাব লাগে তা পিছত মানে মই মানে। কন্ট্ৰল কৰি আছো আছো আছো তাৰপিছত মা মানে কৈছে তই ঘৰত তই ঘৰত এয়া কি বুলি কয় এনে। সাফপেন্ট ইস্পটিং পিন্ধিয়ে একে গোটেইজনী এনেকুৱা বাউলি হৈ থাকক তাত গৈ ইমান ওজনৰ শাৰ়ী এখন। পিন্ধিব পাৰিবি নে মোৰতো মানে মাথাটোত আৰু খং উঠি গ'ল পিছত। মানে ক'ব লাগে মানে ক'ব মানে ক'ব লাগে অকমান ভালকে আকৌ নিগেটভ সোপা সোমাইছো তা পিছত মই একো মাত বুলিয়ে নাই হ'ব একে মই সেইখিনি তা পিছত মোক। কৈছে মানে মই যেতিয়া এনেকুৱা ব্লাউজো চিলাই দিলে খুলি আছো তেতিয়া মায়ে মোক কৈছে। কি বুলি কয় কিয় মানে। কিয় মানে ইমান তই যদি নেযাৱওৱে মোক ইমান কিয় কষ্ট কৰালি। তেতিয়া মানে মোৰ খং উঠিলে কি কষ্ট কৰালো মইতো নিজে শাৰী মই মইনো কি কষ্ট কৰিলো মইতো নিজে। অ মো মো মানে সেয়াই কি বুলি কয় মানে মোক খং উঠিছে সেইটোৱে থ্ৰেডিং চেডিংটো নকৰিলে নকৰিলে। আকৌ মই আকৌ ব্লাউজৰ ইয়া মানে চিলাই খোলোতে আকৌ মায়ে আকৌ। মোক হে আকৌ কথা শুনে তই তই বোলে ইমান নিয়াই কিয়। কৰিলি কালিৰ পৰা কালি সন্ধিয়াৰ পৰা মই তোক দেখি আছো এয়াকৈ পছ এতিয়া আকৌ নোযোৱা মানে কি। অ একে মানে বিৰাট খং উঠি যায় মই তাৰচত মই একো মাত বুল দিয়া নাই। তহঁতেত মই একো মাত বোল দিয়া নাই, মই উঠিছো ৰাতিপুৱা উঠিছো অ। তাৰ পিছত দহটা মান বজাত শুইছো দহটা মান বজাত শুই পেল দেৰটা মান বজাত উঠিছো একো এটা কাম। নাই মই হা দেৰ মান বজাত উঠিছো মই চুইচ অ শু থাকি। অ মই মই মোবাইল গমেই পাইছো।
পানে নটা বজাত যাব দিছে হাই। নটা বজাত যাব দিছে মই এই ফোনমা আছো ফোন মাৰিছোঁ। যেতিয়া বস্তু চাবলো কিবা এটা নহয় কিবা এটা গণ্ডগোল হল নহ'লে এইখিনি যোৱা টাইমতো।
মই আৰু মই অন্তত মই অন্তত বেলেগ। নি মল কেতিয়াও চুই অফ নক নথ তাৰপিছত মানে গোটেইখিনিগেটিভ কথা মানে। অ পঢ়া সময়ত যেতিয়া মানে এই পঢ়া সমত। কেতিয়া কৰো আকৌ যেতিয়া মানে মানে পৰীক্ষা কাইলৈ ধৰ আজি অ। সেনেকুৱা টাইমত মানে মোৰ বিৰাত খং উঠি থাকে। অ সেনেকে কৰি থাকিলে মই তেতিয়া মোবাইলটো চই মানে চুইচ অফ কৰি থো সেইটো কথা কিন্ত। মানে মোৰ খং উঠাৰ কাৰণটো হৈছে ইহত গোইখিনি নিগেটিভ কথা মোৰ মাইডত সোমাই দিলে। তাৰপিছত সোমাইছেতো সোমাইছে আকৌ একো মানে একো হয়াই।। খং উঠিছেতো উঠিছে আৰু বোলে অকমান বোলে অহ যা বা বেলেগ। কিবা উওল্টা কমুকে গালি পাইছে তই ইমান খিনি কিয় কৰিলি। তাৰ পিছত মোৰতো মোৰতো সেইটো খং উঠিলে তাৰপিছত মই একেবাৰে শুইছো। এ শুইছো মানে কি, তাৰপিছত মানে মই। ধুমকেৰা দিলোৱা। ধুমিটো দিয়াৰ পিছত আৰু নৰ্মেল হল দেবা তাৰ পিছ মই যে মই শুলো মানে। এ চাহ এ দেৰটামান বজাত উঠিছো, উঠিছো ভাত চাত নিজে বাহাৰ চাহ নে। চব বাহি থাকি দিছে, ভাত খাইছো আকৌ শুইছো মই।
টো গম পাইছো আহ।
অ তাতে সে নহয় মোৰ টিউচনো নাছিলে মানে তেতিয়া মোৰ টিউচনো নাছিলে। টিউচন নাথাকা কাৰণে মানে মোৰ আৰু কি আৰু। বিন্দাস মানে মই আকৌ ভাত খাইছো আকৌ শুইছো। তাৰপিছত মানে মোক কোনো একো ডিষ্টাৰ্ব কৰা নাই মানে কোনো। মাত বোল দিয়া নাই নৰ্মেল মোবাইলটো মোৰ চাইততে আছিলে খালি মই মানে মোবাইলটো চ
পুৰা এটিটিউদ দেখাই আছে আৰু।
অ সেইটোয়ে মানে মোৰ বিয়া টেমাটো গম উঠিছে। মই মানে মোবাইলটো চুইচ অফ কৰি থৈছো, মই জানোৱে।
খ্ং উঠেই।
মই জানো যে ফোন চোন মাৰিবা ন সেইটো কাৰণে মই কি ক'ম মানে কি বুলি ক'ম খ্ং কৰা। কাৰণটো কি তাৰ পিছত ভাইলিনাই মোক ফোন মাৰিলে কৈছে কি হল মানে তই নাযাও যে মই বোলো। হ'ব দে মই পিছত কম তাৰপিছত আকৌ পাৰ্বিনেও মোক পাৰ্বিনেও মোক মেছেজ দিছে তই কিয় নাহিলি। উ মই বোলো এ নগলো আৰু দে এনেকে কিবা কিবি তাই গালি পাৰিছে সে মানে।
উম উম দিয়া নহ'লে দিনৰ কথা পাতিম।
অ হ'ব দিয়া, ৰাখো হা উম। অ অ হ'ব।